হেল্ল'।
কি কৰি, কি কৰি আছ?
এয়া উ পথাৰলে গৈছিলো তোৰ এই পথাৰত কোৰ চোৰ মাৰি মানে আজি আলি দিছিলো। আলি চালি উম লাগি আছো অ', আলি চালি দি পেলাই এই ৰাস্তাতে এনেই বহি আছো গছ এজোপাৰ তলত
ঠিকে আছে, ঠিকে আছে লাগি থাক আৰু খেতি বাতিতে মইয়া মই থেতিলে বাও কি পথাৰলৈ গৈছিলোঁ পথাৰৰ পৰা আহি তোৰ ফেনখন লগাই বহি আছোঁ শুকাহ দিছিলে অ'। বোকা দুবিঘা দিছিলে আজি ৰোৱনী দুগৰাকীক মাতি দিছিলে তাৰ পিছত হ'লগে বাৰু ৰই মেলি আমাৰ ঘৰৰ মানুহকেইটাও লাগি দিলো তাৰ পৰা ই মেলি উম, ট্ৰেক্টৰে ট্ৰেক্টৰে আমাৰফাল গৰু নাই যে তেনেকে
অ'।
আৰু বৰ্তমানতো গৰু মানে তেনেকে পাবলে নাইকিয়া হল।
উম, উম বুজি পাইছো অ'।
উম তহঁতৰ কিহে বাইছ।
আমাৰ ট্ৰেক্টৰে আৰু গৰুটোতো নাইে ঘৰতো ঘৰতো হে গাই গৰুহে আছে বলধ গৰু নাই। আহ আজিকালি কিমাননো আৰু হেৰিয়ে কৰিবি আৰু ন গৰুৱে খেতি কৰিবি।
আমাৰ জেনেৰেশচনটোৱেহে গৰু মানে এইটো নাঙল যুৱলি মৈ এইবিলাক টকা এনেকে চিনি পায় বাকী তো আমাৰ যোনখিনি ন উঠি অহা ন নতুন প্ৰজন্ম সেইখিনিয়ো চিনিয়ে নাপাব কিজানি।
সি নাপায় অ'।
উম, বাকী কচোন খবৰ খাতি?
খবৰ খাতি আছো আৰু ভাল। তোৰ কচোন?
ময়ো আছো আৰু, মই বোলা আজি কি মনত পেলালি ইমান দিন হ'ল ফোনচোন এটাও নাই কৰা তই।
নাই এয়া এনেই এই গৰমতটো বহুত পৰিছে যে ঘৰৰ ভিতৰতোনো কিমান থাকিম। এই গছ গছৰ তলত বহি পেলাই আম এটা কাটি খাই আছোঁ।
সেইটোৱে সেইটোৱে ভাল কৰিছ দেই, বতৰৰ ফল বতৰ ফলো খাই আছ আৰু লগতে গছৰ ছাঁ লৈ আছ। ত উম। আৰু বিশেষকে বৰ্তমানতটোতো মানে এনেকুৱা হৈছে, গোলকীয় উত্তাপটো এনেকুৱ ৱা বৃদ্ধি হৈছে নহয়, মানে তোৰ ভিতৰতো থাকিব নোৱাৰি বাহিৰতো থাকিব নোৱাৰি। মানে আগৰ দিনতে বহুত ভাল আছিলে ত' বতাহে মাৰি থাকে যেনেকে হলেওঁ
উম, তহঁতে মাহঁতৰ ভাল নেকি? ভাত পানী খালো অ'। ভাতো ৰাতিপুৱাতে খালো, এতিয়াই বনাই আছে মায়ে ঘৰত।
উম কিহে বনাইছে?
ভাত আজি দালি, ঔটেঙা, তাৰপিছত খাৰলি
অ'।
আৰু এই পথাৰত আজি মানে মাটি ৰুবৰ যোৱাৰ সময়তেতোৰ হেৰি কৰিছিলে এইটো কি জাল পাতি দিছিলে। সেইখিনতে তোৰ মাছ লাগিলে, সেই মাছ অ' মাছ মানে তোৰ পুঠি মাছ লাগিলে, টেঙা দি পেলাই এই টেঙা চৰচৰীয়া যে সেইটো বনাইছে।
তাকে তাকে এইবিলাক খাই থাকিব লাগে দে, যিমান পাৰ যিমান পাৰি আমাৰ ঘৰুৱা বস্তু বিলাক খাব লাগে তেতিয়া স্বাস্থ্যও ভালে থাকে, উম আমাৰো হেই মই ঢেকীয়ায়া বুটলি আনিছিলো মানে পথাৰৰ পৰা আহোতেনে
অ'।
তাৰপিছত ঢেকীয়া খালো, মানে মানে ঢেকীয়া বনাইছে মানে আগবেলাতোটো খালো বাৰু দালি বনালে, বেলেগকে আৰু বনাবলে নহলে লৰালৰি হ'ল যে
উম।
সেইবাবে, এতিয়াতো আকৌ ঘৰতে পটল লাগিছিলে এইবাৰ নতুনকে এ জাৰি। তাৰপিছত সেই পটল খোৱা হ'ল
অ' তাকে তাকে ঠিকে আছে দে। তাকে আৰু খেতি কিমান আছে কৰিবলৈ?
খেতিটোৰ আছে আৰু সাত বিঘা মান আছে, তহঁতৰ কিমান আছেগে বাৰু?
এ আমাৰতোটো এবিঘা ৰুইছোহে, মানে আমাৰ খেতি কৰা মাটি আছিলে বাৰ বিঘা। তাৰে তোৰ এবিঘা ৰুইছোঁ আৰু কাইলে পৰহিলে মানে বোকা দিমেই আৰু।
ঠিকে আছে ঠিকে আছে। এ আমাৰ মানে এইবাৰ কি হ'ল তোৰ ক ঠিয়া পৰা অলপ শেহতীয়া হ'ল, বৰষুণতো বহুত দি দিছিলে যে লগ গত লগত কেইবাদিনো মানে তেতিয়া কি হ'ল এই বৰষুণৰ জহত তাত আমি কঠীয়া পাৰিব নোৱাৰিলো, মানে কি হয় কঠীয়াটো পাৰি দিলে তো বৰষুণে যদি খুন্দি দিয়ে ন তেতিয়া মানে তোৰ আকৌ পাছত তুলিবৰ সময়ত বহুত অসুবিধা হয় সেইবাবে মানে তোৰ অলপ দিন লৈ পেলাই পাৰিলে অলপ শেহতীয়া হ'ল মানে সেই কাৰণে।
অ' আমাৰ বাৰু এইফালে তো পানীটো মানে কঠিয়াতলিত পানী নুঠে আমি মানে বাৰীত পাৰো যে। কিন্তু আ মাৰ হেৰি হয় তোৰ পথাৰত পানীতটো হৈ যায়, আকৌ পানী হৈ থাকোতেনে যদি ৰুই দিওঁ পানী যদি কঠীয়াটো ডুব খাই যায়
উম।
গেলি গুচি যাব ন, সেইটো কাৰণে মানে চাই চিত ৰুব লগা হয় আমাৰ এইফালে পানী কমিছে ৰুইছো এনেকে তেনেকে ৰুব লাগে। তিনিদিন মান আগত বহুত বৰষুণ দিলে অ', এই তিনিদিন মান আগত পুৰা বৰষুণ দিলে বৰষুণ দিওঁতেনে গোটেই পানী এতিয়া আকৌ তোৰ কালি আৰু পৰহি বোকা দিয়া নাই আজি এবিঘা দিছো আকৌ ৰাতিলে কি হয় বা বতৰত
উম সময় সুবিধা মিলাই মেলি দি থাকিবি বাকী কি ঘৰত মা দেউতাহঁতে সকলোৰে ভাল বাকী তহঁৰ বৌ ভাগৰ গা ভাল হোৱা নাছিলে নহয় মানে এতিয়া ভাল পাইছে নে
উম পাইছে অ', এই মেডিকেল কৰি আছে ভাল হৈছে আৰু এই পথাৰ চথাৰলৈ নামিবলৈ দিয়া নাই আৰু এতিয়া
উম ভাল কৰিছ ভাল কৰিছ দে নালাগে কিনোৱা বয়সো বয়স
তাকে বয়সো হৈছে অ'।
তোৰ কঁকালৰ বিষ হয় এতিয়া মানে মানুহজনী অকমান শকত যে, চাপৰি কাম কৰিব নোৱাৰে।
উম।
বাগে হে শুনচোন এইকেইদিনতে মানে খানা এটা খাম বুলি ভাবিছিলো আমি।
তাকে ভাবিছো ভাবিছো।
তাকে তই আহিবি নে কি এইটো চাইডে? মানে মোৰ লগৰ দুটামান তোৰ গুৱাহাটীত পঢ়ি আছিলে।
উম, উম।
তাৰ পিছত এই ঘৰলে আহিলে আজি আকৌ সিহঁতক লগ পালো, সিহঁতে কৈছে বোলে খানা এটাকে খাও বৈ।
অ' পাৰি পাৰি এই সেইদিনাখনত যে আমাৰ ঘৰত আহিছিলে সেই সেহত দুটা নেকি? কি মানে যোৱাবাৰ যে তোৰ লগত যে আমাৰ ঘৰত আহিছিলে? অ', অ' বহুত ভাল লৰা আকৌ দেই দুইজন। উম আমাৰ মা দেউতাই কৈ আছে মানে সিহঁতৰ কথা বোলে আকৌ আহিলে সি যদি আহে তাৰ লগতে লৈ আহিব কবি
অ' তাকে এতিয়া কি কৰ তই আহিব পাৰিবি নেকি? ব্যৱহাৰ পাতি ভাল অ' ল'ৰাকৰাকেইটা
উম, মই যাম বাৰু, তহতে খবৰ দিবি কেতিয়াকে খোৱাটো হয় অকমান ওলাই গৈ খাম পাহাৰৰ চাইদ দিল তহঁতৰ ওচৰতে যেতিয়া পাহ ভালটো আছে মানে ভালো লাগিব সৌন্দৰ্যতা সৌন্দৰ্যতাটো দেখিবলৈ পাম কাৰণ আমাৰ এইফালে টো তেনেকে নাপায়ে।
নদীৰ মাজততো বহুত পাহাৰৰ ওচৰত হেৰি বতাহ মাৰি থাকে যে।
উম, উম, ভাল হ'ব এই বতৰটো চাই পেলাইও ভাল হ'ব। বাকী বতৰ ফল চল কিবা খাইছ নে আম ক ঠাল যামুন
বতৰ বতৰৰ ফলটো তোৰ আম আছে ঘৰতে।
অ', অ'।
আমকে খাই আছো মানে এই বিলাতী আমজোপা আছিলে এইবাৰ প্ৰথম লাগিছে।
উম, বাকী কঁঠাল নাই নেকি?
কঁঠাল নাই অ' ঘৰত। তহঁতৰ আছে?
হয় তেতিয়া তই তেতিয়াতো কাম এটা কৰিবি মই আজি তহঁতৰ সিফালে বজাৰখন যে হয় যে সেই বজাৰখনৰ চাইডেলে যাম বুলি ভাবিছো।
অ'।
আমাৰ ঘৰত কঁঠাল আছে মই তোৰ দুটা পাৰি থোৱা আছে মানে ফক ফকো নপকে তহঁতে যদি এদিন দুদিন ৰখাই দিয় শাল যে চিনি পোৱা নাই জানো শাল মাৰি দিলে মানে সোনকালে পকি যায় সেই শালমাৰি যদি অ' শালমাৰি দিলে তহতে দুদিন এদিনত খাব পাৰিবি, মই দুটা লৈ যাম তই
উম', অহ', হ'ব-হ'ব আজিকালিটো কঁঠাল খোৱা ল'ৰা-ছোৱালীতো নাপাওঁৱে আৰু।
হে নাপাওঁ নাপাওঁ, এতিয়া গৰম বুলিয়ে কিছুমানে নাখাব আৰু
আজিকালি চব মানে আগামী এতিয়া গৰম বুলি ক'লে তোৰ আম কঁঠাল সেইবোৰ বিচাৰি ফুৰোঁ কিন্তু আজিকালি ল'ৰা-ছোৱালীয়ে তোৰ দোকানত এইবোৰ
অহ, কল্ডড্ৰিংকছ-কল্ডড্ৰিংকছ বিচাৰি ফুৰেগে, সেইটোৱে-সেইটোৱে সেইটো বাবে টো স্বাস্থ্য, সিহঁতৰ স্বাস্থ্যও ইমান ভাল নহয়। উম, সেইটোৱে যিমান পাৰি আমাৰ ঘৰুৱা বস্তু খাব লাগে। আৰু বৰ্তমান মানে কি হৈছে বতৰটো এনেকুৱা বেয়া হৈছে তোৰ যদি বৰষুণ এজাকতো তই তিতি দিয়, তেতিয়াহ'লে তোৰ জ্বৰটো হোৱাটো বা পানী লগাহুৱাটো মানে কম্পালচৰি হৈ গুচি যায় আৰু তেতিয়া লগে লগে মানে তোৰ হস্পিতেল নিব লাগে আৰু মেডিচাইন নহ'লে মেডিচাইন নেখালে ভাল নহয় মানে।
অহ।
মানে তেনেকুৱা হৈছে। আগৰ দিনতটো ঘৰুৱা দৰৱ খাইয়ে হৈ যায়। উম, যাম আৰু অকনমান লাহেকে ওলাই যাম তই আগবাঢ়ি আহিবি মই তোক ফোন এটা কৰিম। অহ।
এ কিবা-কিবি বজাৰ কৰিবলৈ আছে যে মানে পথাৰত নমা আগত আগতে বজাৰখিনি কৰি ল'লে ভাল হ'ব মানে। আৰু বজাৰত অকণমান সস্তাও হয়। উম, ৰোৱনী লগাও অহ'। ঘৰতটো মা আৰু জেঠাইহে তাৰপিছত মাহীহঁত তো আহে বাৰু এতিয়া অহা নাই আহিব আৰু ত' তেনেকে আৰু দুজনী মান ৰোৱনী লগাম, মানে একেদিনাখনে আমি চাৰি পাঁচ বিঘা মান মাটি বোকা দিম বুলি ভাবি আছোঁ।
অহ, পানীটো কমিলে সময় সুবিধা মিলাই একেলগে দি দিবি।
সেইটো কাৰণে আলি-চালিবোৰ দি আছোঁ এতিয়া।
উম, দি থাক দি থাক।
আলিওনো কেনেকে হাজিৰা দিবি অহ, আজিকালি যি দাম একবিঘা মাটি হাজিৰা দিওঁ তেনেতো আঠশ টকা লাগে বুলি কৈছে। এই নিজে কৰি আছোঁ আৰু সেইটো কাৰণে।
উম, ন' সেইটোও হয় দাম মূল্য বৃদ্ধি যিমান হৈছে এতিয়া শাক-পাচলিয়ে কিমান বাঢ়িছে যিহেতু আজিকালি প্ৰায়ভাগ মানুহে খেতি কৰি নাখায়েই।
নেখায়ে অহ।
কি হৈছে বস্তুৰ দাম বিলাক বাঢ়ি গৈছে লগতে তোৰ বস্তু বহাৰ লগে লগে কৃষকসকলেও সেই তেনেকুৱাই হয়। সেহঁতৰো দামটো অলপ বাঢ়িব লাগিব দেচোন আৰু এতিয়াতো ট্ৰেক্টৰে হাল বোৱা অলপ হোৱা বোৱা, হালটো বোৱাও বুলি কোৱাৰ লগে লগে পেট্ৰলৰ দামটো
এতিয়া মোৰ ট্ৰেক্টৰ পথাৰত লগাই থৈ দিছোঁ মই। তো ট্ৰেক্টৰতো এতিয়া ডিজেলৰ দাম নাইণ্টি ছেভেন হৈ গ'ল আগতে আছিলে ছেভ এইট এইটি ছেভেন এতিয়া কেনেকেনো কমাই ল'ম, সেইটো কাৰণে এতিয়া আমি চাৰে চাৰিশ টকা বিঘাকে ল'ব লগা হৈছে।
সেইটৱে-সেইটোৱে এতিয়ানো বেলেগে যদি কয় বোলে ইমান দাম লৈছে সেইটোতো মানি ল'ব নোৱাৰি ন' কাৰণ পেট্ৰলৰ দামটো যে এতিয়া ইমান বাঢ়ি গৈছে পেট্ৰল ডিজেলৰ মানে দুইটাৰে আৰু।
উম, আৰু ট্ৰেক্টৰযিখন তোৰ এবিঘাত আহৈলিতাৰ তেল খায়েই মানে।
উম, হয় এইটো।
মানে লাভ মোটামুটি এটা লাভত চলি আছোঁ আও, বেছিও নাই ইমান কমো নাই তেনেকে চলাই আছোঁ ঘৰখন এনেকে।
অইনটো নহয় তোৰ টেক্টৰখন আছে যেতিয়া, এতিয়া নিজৰ মাটিকনো ভালকে কৰিব পাৰিছ মানে লোককো বাই পেলাই তেলতো খৰচটো ওলালেও টেক টেক্টৰখন আছে যেতিয়া নিজে কিবা মাটি-চাতি পেলাওতেনো তহঁতে হেৰি কৰি ল'ব পাৰো নিজৰ হেৰিয়তে।
আমাৰতোটো ঘৰতো এইবাৰ আমি ফাৰ্ম এখন খুলিম বুলি ভাবি আছো আমাৰ আগ ফালে যে এডৰ মাটি আছিলে
উম।
সেই মাটিডৰাটো বন্ধাই পেলাই পুৰা সমানকৈ এখন বাৰী বনাই দিওঁ বুলি ভাবি আছো।
অ', ভাল হ'ব, ভাল হ'ব সেইখিনি ফাৰ্মিংখন হলে। উম, জেচিপি আছে আমাৰ বৰ্ত্তা ঘৰতে আছে।
মানে কি মোৰতো ট্ৰেক্টৰখন আছেই তই যদি জেচিবিখন সেইফালৰ পৰা মিলাব পাৰো, তেতিয়া আহি পেলাই মানে এদিন কাম লগালেই হৈ যাব।
অ, মই কলে দিব বাৰু তাকে, উম মই কলে দিব বাৰু।
তই চলাব নেজানো জানো?
মই জানো-জানো, মানে মই কেতিয়াবা-কেতিয়াবা চলাও আৰু। এ কষ্ট হয় অ ড্ৰাইভাৰ আছে বাৰু, তাক মই কৈ দিলেও যাব আৰু বিশেষকে তই বুলি ক'লে যাব কাৰণ তোক নিদিয়াকে নাথাকে তাৰ ঘৰৰ মানুহে তোক চিনি পায় ন ভাল কে, উম, সেইটোবাবে তোক নিদিয়াকে নাথাকে দিব-দিব, তই চিন্তা কৰিব নালাগে। তই মুঠতে খৰালি দিনত এটা-এটা খবৰ কৰিবি, তাকে দুদিন তিনদিনৰ আগত মোক কৈ থবি তেতিয়া মই ক'বলৈ ভাল হ'ব সিহঁতেও বেলেগ কামত লাগি যায়। লাগি যাব পাৰে যে। উম, সেইবাবে তই মোক জনাবি। নাই-নাই আজৰি হৈ আহিলে, এতিয়া ভাত পানী বনাব লৈছে আৰু গা-পা ধুই।
দেৰিলেকে থাকিবলৈও দৰকাৰ নাই মানে কি ৰ'দ যিটো পৰিছে মানুহ পটককে বেমাৰ হ'ব এতিয়া।
হয়, হয়, সেইটো আৰু আজিকালিতো আগৰ দিনৰ নিচিনাকেতো ঘৰুৱা দৰব খালে স্বাস্থ্য ভাল নহয়।
নহয়। উম আৰু গছ-গছনি যিমান কাটি দিছে আৰু হবই বেমাৰ। গৰম কিমান পৰিছে।
বৃদ্ধি হোৱাৰ লগে-লগে আৰু অক্সিজেনটো এতিয়া গছে অলপ দিয়ে নেকি, এতিয়া যদি গছ-গছনিয়ে নাথাকে অক্সিজেনটো মানুহে বিশুদ্ধ অক্সিজেন ক'ৰ পৰা পাব।
এতিয়াতো চা আগতে দীঘলী পুখুৰী বুলি কলে গছ-গছনি কিমান এটা হেৰি আছিলে। কিমান এটা ধুনীয়া পৰিৱেশ আছিলে। কিন্তু এতিয়াতো চব কাটি তোৰ এধায়ে কৰি দিলে আৰু প্ৰায়ভাগ।
তাকে মই ভাবিছো আমি কাম এটা আৰু এটা কাম কৰিব পাৰো খানাটো বাৰু তোৰ লগৰ কেইটাৰ সৈতে খাম, তাৰপিছত ভাবিছো এতিয়া যিহেতু গৰম বন্ধ দিছে স্কুল বিলাকত বা হেৰি বিলাকত টোৰ কলেজ বিলাকত, মই ভাবিছো আমি কাম এটা কৰো এই বন্ধ কেইদিনতে তোৰ লগৰ কেইটা আৰু মোৰ লগৰ কেইটা আটাইকেইজন গৈ পেলাই
আমি মাজুলীৰ পৰা আহোঁ, মাজুলীৰ পৰা আহিলে মানে তাত থকা সত্ৰ নগৰী যিহেতু সত্ৰনগৰী মাজুলী।
সত্ৰ নগৰী মাজুলী অ।
অ, মাজুলীত গৈ আমি মাজুলীত থকা মুখা শিল্প চাই আৰু সত্ৰসমূহৰ বিষয়ে অলপ বুজ ল'ম। মনটোও ভাল লাগিব দেচোন আটাই খিনিয়ে আৰু বৰ্তমানে হৈছে এইটো ঘূৰি-ফুৰা দিনতটো মানে আৰু তু বুঢ়া হলেতো আমি যাব নোৱাৰো ন। উম, এইটো দিনতে যাব লাগিব।
মাৰো আৰু তোৰ খুব বেছি পাঁচ বছৰ মানৰ পিছত ঘৰৰ দায়িত ত' আহিব পৰিয়ালৰ দায়িত্ব আহিব।